হেল্ল', অ', শুনা পাইছে?
অ', পাইছো, শুনিছা তুমি?
অ', শুনি আছো দিয়ক।
ভাত বনালা নেকি?
উম। ভাত মানে আজি ৰুটি খাব বলে ৰ'ব। এ ছাগলী মাংস লৈ আহিছে আৰু ৰুটি খাব ব বোলে মই ভাতে খাম।
অ'।
মই ভাত খাম। ইহঁতে নাই, হোৱা নাই, এয়া মায়ে বনাই আছে। মাংস, ৰুটি, দেউতাকে আহিয়ে পোৱা নাই। সি হেই, টিভি চাই আছে।
এই উ মই টিভিত দেখাই আছে। ছে নহয় কামাখ্যা মন্দিৰৰ হেৰিবলাক তাকে চাই আছে আৰু। ভাত হ'ল নেক
শা ভ হোৱা নাই এতিয়া ৰ'বা, তাৰ মানে অকমান দেৰিকে বনাইছো, এইক অলপ পঢ়ালো। ইহঁতে ভাল বস্তু নাখায় ন পতককে মনত নৰখে। কাইলৈ নাই ৰ'বা সোমবাৰে আছে।
উম।
আমাৰ ইহঁতে যে ভাল বস্তু নাখায়। হা অ' কাইলে ঘৰত
কি বনালে?
কি মানে সেই মাছ আনিছে, মাছ বনাব লাগিব তোমাৰ হেৰি ভোল আলু চালু দি বনামে এনেকে অকণমান টেঙা।
ঠিকে আছে দিয়ক আমাৰ আকৌ দেউতাকে আহিয়ে পোৱা নাই নহয়।
অ' যিটো গৰম পৰিছে ন?
উম, তাকেইতো দিনত ছজনা খাইছো, এতিয়া ছাগলী মাংস।
অ' অলপ কমাই খাব দিবা। থাকিলে ৰাতিপুৱা খাব লাগিলে, অ' সেইটো বাৰু বহুত দিন দুৰ্বল হ'ল ন?
অ' এই জ্বৰৰ পৰা উঠি উঠি দুৰ্বলো হ'ল গা বেয়া হৈ আছে। সেইকাৰণে
তাকে। এতিয়া মই তোমাক ফোন কৰিছিলো কি কথা এটা পাতো বুলি। এই তোমাৰ আজিকালি যে ষ্টুডেন্টচ বিলাক ন।
উম।
ৰ তোমাৰ যে এই পঢ়ি লৈ পিছদিনাখন পাহৰি যায়। মেমৰিটো সিহঁতৰ ইমান কমিছে কিয় মানে? সেইটোকে মানে সিহঁতৰ খাদ্যৰ তালিকাখন অকমান চেঞ্জ কৰিব লাগিব গ'ম পাইছে।
সেইটোও হয় মানে, আৰু মানে কি আজিকালি যিমানে ডাঙৰ হৈ যাই আছে, তাৰ মানে সিমানে সিহঁতে বাহিৰা বস্তু উ বাহিৰা কথা খিনি আৰু আজিকালি এতিয়া ধৰক ৰাস্তাইদি যাই আছে মানে মোৰ লগতে যাই আছে এ উম বেলেগে নকলেও কোনোবা এজনে কিবা টা বেয়া কথা ক'ব, ভাল কথা খিনি মনত নৰয় আকৌ, বেয়া কথা খিনি সিহঁতৰ শি সেই খিনি মনত ৰৈ যায়।
তাকেইটো, সিহঁতৰ সেইটো কাৰণে নে কিয়ে। ভাল বস্তুবোৰ খাবলৈ নেদেখে। অ'
সেইটো এক
সেইটো যে পাহৰি যায় ন, তাৰ মানে কি পঢ়া শুনা বুলি নহয়। এই বেলেগ বেলেগ কিছুমান ইম্পৰ্টেণ্ট কথাওতো মনত ৰাখিব লাগে। ধৰা অকল পঢ়া বুলিয়ে নহয় পঢ়াতোতো লাগেই ধৰা। সেইকাৰণে মই ভাবো মানে আজি পঢ়া খিনি সিহঁতে কিয় পাহৰি যায় কালিলৈ। এতিয়া তাকে মই কিছুমান কিতাপ পঢ়ি পাইছো সিহঁতৰ খাদ্যত এ তোমাৰ কেইটামান বস্তু দিব লাগিব যেনেকে নহওঁক। এই ধৰা একদম মানে ব্ৰেইন ডেভেলপৰ কাৰণে এই ব গুটি আৰু কণীটোতো আৰু আছেই এইটো জানাই।
উম, উম।
মেইনলি তোমাৰ মাছ টো, সি মাছ খায় নে?
খায়া।
মাছ খাইনে নাখায় সি?
খায়।
হয়।
খাই ৰ'বো।
বাৰু সি খাই ন এইবিলাক ভেবেলীলতা পাত চাত?
অ', অ', খায়। খাই ৰব সি।
অ
খালে কি হ'ব ফল চল নাখায় নহয়।
অ ফল মূল নাখায় আমাৰ তাই কবোৰ নাখায় সেইটোৱে ফল মূল নাখায় কিয় জানো আমটো খাই খালি! এইযোৰা খেজুৰ চেজুৰ নাখায় অ আম খায়।
সেই মানে কি কল খাব! অ আপেল কেতিয়াবা - - একপিচ খাব টেঙা নাখায় টেঙা চেঙা খাব লাগে
তাকে ভাবো সিহতে ইমান পঢ়িলেওনো কিয় মনত নৰয়? তটো কিবা এটা কৰিব লাগিব কিবা এটা কৰিব লাগিব ৰবা।
সেইটো হয় আজি কালি আৰু মানে কি ব্ৰেইনটো আৰু আজিকালি ভালত নাখাতাই নহয়।
অ এতিয়া মাক বাপেক বিলাকে ভাল বস্তু আনি আনি দিয়ে সিহত -তে নাখায় মাক বাপেকৰ পেটতে যায়।
অ এইটোয়ে তাকে মই তাক কওঁ সিহঁতৰ এই আমাৰ ওচৰৰ মানে আমাৰ স্কুলতে পঢ়িছিল এইবাৰ মেট্ৰিক দিছে যে। পাছ কৰিল এই আমাৰ উম মানে ই গাৰো বস্তিত দুজনী আছিল ন! সিহঁতৰ ভায়েকক এই এইবাৰ এল পি স্কুলত লৈ গৈছিল না। সিহঁতৰ আজি বোলে অহ হেৰি ভাঙাগড় মেডিকেলত এডমিট। কৰি থৈ দিছে সেই অকমানি পোৱালিটোক ব্লাড নাই। মই তাকে একবাৰ ফোন কৰিছিলোঁ দিনত ফোন টো ৰিচিভ পে নকৰিল মানে ফোন লাগ। গেলিগৈ ওচৰৰ মানুহ ন তাকে ভাবি আছো ৰব একবাৰ কালি মানে। যাই খবৰে লৈ আহিম নেকি সৰু ল'ৰা ন।
বেয়াও লাগে আৰু তোমালোকৰ তাতেই সি ডাঙৰ হোৱা নিচিনা।
অহ সেইকাৰণেটো আৰু বহুত দিন হ'ল মেডিকেলত মানে অহা যোৱা কৰিয়ে আ। ছে মানে বহুত কেইটা টেষ্ট কৰিব দিছিল ন তাৰ পিছত চবতো ৰিপৰ্ট দিয়া নাই। তাৰপিছত ৰিপৰ্ট চাই কেনে কৈ। এতিয়া এডমিট কৰিব লাগব বুলি কেতিয়াবাই কৈছিল পইচা নাই কাৰণে মাকে কৰা নাছিল। আৰু মোৰ ভাঙাগড় মেডিকেলখন ভয়ো লাগে বহুত। তাৰ পিছত উপায় নাই মানে মানে কি হ'ল লৰা। তোৰ এতিয়া কষ্ট বেছি হয় এতিয়া এল পি স্কুলত দি দিছে যে এইবাৰ। এই গৰমখনত তাৰে। পৰাই খোজকাঢ়ি খোজকাঢ়ি গাড়ো বস্তি লৈকে আহে হাতত ঠাণ্ডা বটল এটা দি কেনে খাই খাই কুটু। পুটুকে আহি থাকে সি। এইকেইদিন ইমান গৰম মইয়ে অহ ময়ে তাক। ঘৰত মানো কষ্ট পাই কাৰণে মাহঁতৰ ঘৰত থৈ আহো। সিহঁতৰ আৰু এই গাৰু বস্তিলৈকে। টুক টুককে আহি থাকে সেই বস্তুটো মানে কি গৰম সোমাল ভিতৰত তাৰ।
উম আৰু তাৰ এটা ইণ্টাৰনেল। প্ৰব্লেম আছে নহয় গম পোৱা সেইটো পোৱাই দেখোন। অহ তুমি নোপোৱা।
উম হুক।
অ', তাৰ এটা আছে, তোমাৰ সেই। প্ৰাইভেট পাৰ্টচৰ, কিবা এটা প্ৰব্লেম আছে অকণমান।
তো আছে, গম পাও সেইটো।
অ', সেইটোতো মাজতে ট্ৰিটমেণ্ট নচলিছিল জানো?
অ', সেইটোতো ট্ৰিটমেণ্ট চলি আছিল। এতিয়া তাৰ মানে কি, মইও কৈছিলো হা আমাৰ এনে। কোৱা হৈছিল নহ? আমাৰ ইউটিউবত আৰু বেলেগ হৈছিল, তাৰ পিছত। মই-মই মেডিকেলত দেখাৱা নাই। মেডিকেলত দেখালে তো ক'লে হৈ ডাইৰেক্ট অপাৰেশ্যনৰ কথা, তাৰপিছত তো আমাৰ গাঁৱলীয়া। খুৱাই ভাল হয় মানে, এইয়া কৃষ্ণ গুৰু মানে আইতা এজনী আছে।
অ'।
মানে, কৃষ্ণগুৰু ধৰ্মৰ মানে জাৰা ফুকা নহয় আকৌ, মানে কি এই মানে গাঁৱলীয়া দৰৱ দিয়ে। মানে সেকা আৰু, সেনেকে-সেনেকে কিবাকে ভাল হ'ল আৰু। তাৰপিছত এ তাতেও মানে কি, মানে বুঢ়া মানুহ। অ'। মানে, তাবিজ এটা দিছিল স্কুলতে হেৰাই আহিল। তাবিজটো এতিয়া, তাবিজ এটা মই আকৌ নতুন কৰি। দিব লগা আছিল, মানে বু-বুঢ়ীটোও মানে। এ আমি দিছিলো পইচা, কৈছি নালাগে। পইচা, মন্দিৰত মই ধূপ চাতি জ্বলাই দিম। একাউন্ট টকা এটা দি দে, আগত। ভাল হয় লওক চলিতোৰ। তাৰে পিছতো দেউতাকে বাহিৰৰ লাইনত যোৱা হ'লতো, তেতিয়াৰ পৰা আৰু যোৱাই নহয়। সেইকাৰণে মই ভাবি আছো, আমি ৰবিবাৰ মানে ৰবিবাৰ মানে চাগে। যাম, যাই মানে উম। তাই যদি একো লোৱা নাই নহয়, মানে এই হিচাপ। নহয় বোলে, মোৰ ল'ৰাটো ভাল। লৈছে, সেইকাৰণে মই মনৰ পৰা কিবা এটা দি দিছো। কাপ বগা কাপোৰে, মেখেলা চাদৰ একযোৰকে দি দিম অলপ মন। ভাল লাগব, আৰু যদি পাৰো মানে কি, তাবিজও এটা লম। কাৰণ কিয়, ল'ম মানে মই কি ঠিক। আৰু কেতিয়াবা যদি নহল, কিবা এটা হৈ গ'ল নহ। এই তাবিজটো লৈ থৈ দিলে টেনশ্যন নাই।
উম, সেইটো দিছে যেতিয়া ল'বই দিবা।
অ', সেইকাৰণে মানে মই যাম। যাই কেনে মানে, কথাখিনি কম বোলে আইতা আৰু এটা। দিয়ক, চলিটো স্কুলত হ'ৰাল। মানে, সেইটো মানে প্ৰম বহুত। ডাঙৰ ডাঙৰ মানুহৰো হয় নহ, এইটো বেমাৰ? তাৰ পিছত বহুতেই ভাল পাইছে, মই সিহঁতকো কৈছিলো। ইহঁতে গুৰুত্ব দিয়া নাই কথাটো, আৰু কি ক'ব আৰু মানুহক ইমান। সেই খিনি কোৱাৰ পিছত যদি গুৰুত্ব নিদিয়ে আৰু ইমান কৈ থাকোও ভাল নালাগে ন
উম, ইমান সৰু বাচ্ছা এতিয়া কষ্ট পাইছে নে? জি এম চি কৰি থাকিব লগা হৈছে।
তাকেটো একবাৰ চাও ৰব কালি মানে যাম চাগে, কিন্তু দেউতাকৰ ডিউটিও আছে নহয়। জি পি এছ খন বন।
সেইটোৱে, ফোন কৰি যাবা এতিয়া যি গৰম দিছে নহ। ইমানেই গৰম দিছে আজি, কালিলেও বা কি দিব-দিবয়েই।
অ', এবাৰ এই আমাৰ। দেউতাকে আহি, মানে এইটো কি ক'ব আৰু।
পোৰা একদম। মাতি আছে আৰু, হে নো অ নো ইটো এনেকে থাকে।
অ', ।
শান্তি নাই মানে, অ' এই গান মাৰি মাৰি আহি আছিল। উম, মই আকৌ কৈছো। মই বৌৰ লগত কথা পাতি আছো, অলপ সময়। উম, ৰাস্ত। ক'ৰ পৰা, ৰাস্তাৰ পৰা অহ। মানে গাৰ বস্তিৰ মানুহে সবে শুনে আৰু। সেইকাৰণে এতিয়া চবে মোক সেনেকেে মাতে ন মোৰ অৰিজিনেল নাম এতে কোননেও গম নাপায়। চবে মুনুয়ে জানে আহ। গাঁৱত হওক আমাৰ ইয়াতে হওক চব
ভালহে মৰমৰ মাত।
অ এতিয়া মানে কি দেওবাৰে মিটিংখন চাৰে পাঁচটাত হব ন।
তাকে চবেই এইটো নামাতে ন।
উম অ দেও অ কৈছো এতিয়া মাতা নাই ৰ'ব ম মিটিংখন দেওবাৰে চাৰে পাঁচটাত হ'ব ন।
অ অ চাৰে পাঁচটাত হ'ব মেচেজটো দিছো পাইছা মানে পলিঅ' ডিউটি আছে বোলে
আহ আহ আহ ঠিক আছে দিয়ক। যাম বাৰু এতিয়া অ অ হ'ব দিয়ক দে। হ'ব দিয়ক আপোনালোকেও ভাত চাত বনাওঁক মইও আৰু যাওঁ। আহ কালি কৰিব উম।